হেল্ল', হেল্ল'? অহ, হয় কওক, কওকচোন! অ', শুনি আছো কওক।
হেল্ল', অ', শুনি আছো বাইদেউ।
হৈছে ন? অ।
শুনা পাইছো কওক। অ', নমস্কাৰ নমস্কাৰ।
অহ। অ', ফোন প কিবা এটা শব্দ হৈ আছে মই ভালকে শুনা পোৱা নাই।
অ', ভাল ঠিকে আছে এতিয়া শুনি আছো বাইদেউ। অ', শুনি আছো।
আপুনি শুনিছে ন? অ', অ', মোৰ এইফালে তাৰমানে কিবা এটা শব্দ হৈ আছে। অ', ঠিকে আছে। দ অ', অ', এতিয়া মই আচলতে আজি কথা পাতিব বিচাৰিছিলো আপোনাৰ লগত এটা বিষয়ত, সেইটো হৈ এ উচ্চ শিক্ষা। উচ্চ শিক্ষা, ল'ৰা ছোৱালীৰ উচ্চ শিক্ষা আৰু চাকৰি, আজিকালি যিটো মানে ধৰক শিক্ষা শিক্ষা হৈ যোৱাৰ পিছত বহুতৰ কি হয় চাকৰিতটো নাপায় বা কেনেকে মানে সটো দিশত আগবাঢ়িলে মানে কেনেকুৱা ধৰণৰ মানে লাইন বিলাক তেওঁলোকে বাচি ললে ভালকে কিবা এটা কৰি বা সংস্থাপন লাভ কৰিব পাৰিব সেইটোৰ ওপৰত মই অকমান কথা পাতিব বিচাৰিছিলো ম মানে আপোনাৰ মততটো কেনেকুৱা এই এইটো বিষয়ৰ ওপৰত, অকণমান জনাব নেকি আপুনি?
অ', ঠিক আছে আপুনি আজি ভাল বিষয় এটা আজি উত্থাপিত কৰিছে বা আপুনি মোক অ সেইটো বিষয়ৰ ওপৰত অকমান মানে জানিব বিচ হাৰিছে মোৰ মতামতৰ ওপৰত। ঠিক আছে আপুনি কো আজি যিখিনি আমি কৈছো বা যিখিনি আমি দেখিছো এজন মানুহে বা এজন ছা
এ এটা হাইক কোৱালিফিকেচন লোৱাৰ পাছত তেওঁ যিখিনি তেখেতৰ জীৱনৰ আহ পৰি পৰিক্ৰমা আছিলে সেই পৰিক্ৰমাত তেওঁলোকে যেনে ধৰণৰ আগবাঢ়িব লাগে বা আমি সচৰাচৰে যেনিবা এজন ল'ৰাই যদি বিয় পাছ কৰি। তেওঁ নিশ্চিত ৰূপত কিবা এটা পাছ কৰিলে যে কিবা এটা পাব লাগে সেইটোতো তাতে লিখাও থকা নাই আৰু তেনেকে আমি পোৱাও দেখা নাই। কিন্তু এ এ সেই ছাত্ৰজনে, তাৰ সেই শিক্ষাৰ ওপৰত বা যিটো কৰ্ম তেওঁ কৰিবলৈ গৈ আছে যিটো কৰ্মত তেওঁ মানে বিলীন হ'ব বিচাৰিছে সেই শিক্ষাৰ ওপৰত যদি তেওঁ আৰু পৃথককে, আৰু মানে শিক্ষাটোতো থাকিল শিক্ষা থকা পাছতো, সেই শিক্ষাৰ ওপৰত তেওঁ যদি ভাল ধৰণৰ যদি এটা মানে এ মুকাবিলাক কৰিব পাৰি বা তেওঁ সেইটোৰ ওপৰত বেছিকে অধ্যয়ন কৰি পে পুৰুষ হিচাপে মানে এশ শতাংশ ৰ ওপৰত এশ শতাংশ তেওঁ যদি তাত শ্ৰমদান দিব পাৰে বা তাৰ ওপৰত যদি জ্ঞান থাকে তেতিয়াহলে তেওঁ সেই কামটো পোৱাতটো বৰ আহ। সহজ বুলি মই আজি ক'ব পাৰো কিয়নো আমি দেখিছো এজন মানুহ ল'ৰায় বা মানুহে যিটো ওপৰত তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিব। সেই ওপৰত তেওঁ নিশ্চিতভাৱে ভালকে গুণগত হিচাপে শিক্ষা থকা আৰু অধিকাৰ থকাটো তেখেতৰ প্ৰয়োজনীয় বুলি মই ভাবো আৰু তেনেকেই আমি দেখি কিছু এ এজন ছাত্ৰই যদি এম বি বি এছ পাছ কৰিলে। এম বি বি এছ কৰা পাছতো তেওঁ যদি আজি এম বি বি এছৰ ওপৰত যদি আৰু কিবা স্পেচিয়েলিষ্ট থাকে বা স্পেচিয়েলিষ্ট থকা পাছত তেওঁ সেই স্পেচিয়েলিষ্টৰ ওপৰতো অধ্যয়ন কৰি নিজক পৰিপূৰক হিচাপে যদি গৰ উঠাব পাৰে। তেতিয়া হ'লে তেওঁৰ নি উচিতভাৱে মানে সেইটো কামৰ ওপৰত আহ। তেওঁ যিখিনি ভাবিছিলে বা যিখিনি তেওঁ বিচাৰে সেইখিনি ফল তেওঁ নিশ্চিত ৰূপত পাব পাৰে বুলি মই অনুভব কৰো। এতিয়া দেখচোন আপোনাৰ এজন ল'ৰাই যদি বাণিজ্য শাখাত যদি স্নাতকোত্তৰ হল। তাৰ পাছতো তেওঁ যদি একো এটা হাতত কাম পোৱা নাই। তেতিয়া হ'লে তেওঁ কি কৰিব অলে কৰিলে ভাল হয়। সেই কথাটো তেখেতে যি কামটো কৰিবৰ কাৰণে তেওঁ আজি ওলাইছে বা যি কামৰ ওপৰত তেওঁ আজি এএ মন মেলিছে বা মন হৈছে। সেই কামৰ ওপৰত তেওঁ যদি আৰু পৃথককে উ
হয়।
কিছুমান জনা মানুহৰ ওচৰত কিছুমান জ্ঞান যদি অৰ্জন কৰি তেওঁ যদি সেই এ কাম পাব প পৰাকৈ যিখিনি মানুহে বা আহ সংস্থাই যেনেকে মানে পৰীক্ষা পাতে সেই পৰীক্ষা বিলাকত উত্তীৰ্ণ হৈ তেখেতে সেই কামটো আহ, নিজৰ জীৱনৰ সাঁচি হাচিল কৰিব পাৰিব বুলি মই এটা ধাৰণা আছে। আপোনাৰ মতে আপোনাৰ মতে কওঁকচোন, কেনেধৰণৰ আৰু কিবা অধ্যয়ন কৰিলে বা কেনেধৰণৰ ব্যৱস্থা যদি গ্ৰহণ কৰে এজন ছাত্ৰই উচ্চ শিক্ষিত হোৱা পাছতো তেওঁ অ বেৰ্জগাড়ী মানে একো কাম নোপোৱাকে ঘৰত বহি থাকিব লগা নহয়। তেনেকে যদি আপোনাৰ ওচৰত যদি ভাল কিবা ইনিচিয়েটিভ আছে বা ভাল পৰামৰ্শ আছে। মোক অকমান জনাওকচোন। আপোনাৰ ফালৰ পৰা।
আচলতে আপুনি যিখিনি কলে সেইখিনিত ময়ো একমতে হয়। যিটো শিক্ষা লয় তাৰ ওপৰত আৰু যদুমান আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ ক বিচাৰ ধৰক ব্যৱহাৰ যিখিনি আমাৰ অনুষ্ঠানিক শিক্ষা বি এ পাছ কৰিলে বা এম এ এম এছ চি যি পোক উত্তৰো কৰিলে তাৰ পিছতো যদি সংস্থাপক শ নাপায় আখিনি সুবিধা কৰি দিছেই তথাপিও পৰি পৰীক্ষাত অৱতীৰ্ণ হব পাৰে তাৰ ব বিহিৰে ও কোনো এটা কামত মন আছে বা আজিকালি বহুত খিনি প্ৰশিক্ষণ দিয়ে সকলো লাইনতে ধৰক যদি খেতি পথাৰ বা মাটি বহুত আছে পানী পুখুৰী আছে মাটি আছে তেতিয়াহ'লে মৎস্ পালনৰ সুবিধা আছে কিন্তু এনেই কৰিলে ন উপযুক্ত প্ৰশিক্ষণ লৈ পেলাই যিবিলাক চৰকাৰৰ ফালৰ পৰা আগবঢ়াই বা এনেকুৱা অনুষ্ঠান কিছুমান আছে ব্ক্তিগত সংস্থা কিছুমান আছে ল তেওলোকৰ ওচৰতো উপযুক্ত প্ৰশিক্ষনটো লৈ পেলাই যদি আগবাঢ়ে তেনেকে কৃষি কাৰ্যত আজিকালি কিমান ধৰণৰ খেতি বাতি এইবিলাক আছে কিন্তু সেইটো বো মই আজি এইটো খেতি কৰিম এনেকুৱা নহয় উপযুক্ত প্ৰশিক্ষণ লৈ পেলাই কি সাৰ প্ৰয়োগ কৰিব লাগিব কোনটো মাটিত কেনেকুৱা ধৰণৰ খেতি হ'ব সেইখিনি সম্পূৰ্ণ জ্ঞান লৈ পেলাই বাঢ়ে মই ভাবো তেওঁলোকে বহুত খিনি উন্নতি কৰিব পাৰিব আৰু চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বহি থাকিলেতো নহ'ব কাৰণ কিমান প্ৰাৰ্থী আছে সকলোৱেতো আৰু চৰকাৰী চাকৰি নাপায় গতিকে অ সেই তেতিয়া নিজাক কৰিলে ধৰক সেই এটা নাথাকে নিজৰ মতে কৰিব পাৰিব আগবাঢ়িব পাৰিব হয় তেনেকুৱা মই তেনেকে ভাব বো আৰু নিজৰ মতে আগবাঢ়িব আৰু সেইখিনি বস্তু কি হয় আপোনাৰ নিজৰ উৎসাহ উৎসাহটো ধৰক দিব লাগিব। ঘৰৰ মানুহে ওচৰ চুবুৰীয়াই সেখ খিনি কিন্তু আমাৰ ইয়াতে সমস্যয়াটো কি হয় উৎসাহটো নাপায় এই হ'ব মানে নতুনকে আৰম্ভ কৰিব ওলাইছা এইবিলাক মানে যিখিনি অ ঋণাত্মক যিখিনি দিশ আছে সেইখিনিহে বেছিকে কয়। তাৰ পৰা কি ভাল হ'ব সেইখিনি লগতে সেই উৎসাহটো দিয়া দেখা নাযায়। কিন্তু মানুহখিনি যদি সজাগ হৈ পেলাই লৰা ছোৱালীখিনিক উৎসাহ দিয়ে তেতিয়া হ'লেতো মোৰ মতে বহুতখিনি ধৰক আগবাঢ়ি যাব পাৰে আৰু সেইটো লাইনত কিন্তু এটাই কথাই কম নকৰ আপোনাৰ উপযুক্ত প্ৰশিক্ষণ টো ল'ব লাগিব, সঠিক দিশত আগবাঢ়িব লাগিব আৰু যি যি ধৰক চৰকাৰৰ ফালৰ পৰা যিখিনি কাগজ পত্ৰ নঠি পত্ৰ উলিয়াব লাগে সেইখিনি লৈয় পেলাই ঠিকমতে আৰু তেনেকেই আপোনাৰ ৰ'দ বিয়াৰ বিলাক মানে হেৰি হোৱাৰ পিছত তেওঁলোকে যেতিয়া আগবাঢ়িব। তাৰপিছত, এখন বজাৰো আছে তাৰ কাৰণে। মই যিটো দেখিছো সেই তেনেকে ধৰক চৰকাৰৰ লগত হয় কৰি যদি পাই যায় তেতিয়াহ'লে মই ভাবো চৰকাৰী চাকৰি এটাতকে এইখিনিও বহুত বেছি
এনেকুৱা কৰি পেলাই ল'ৰা-ছোৱালীখিনি
হয় হয় হয় ঠিক আছে আপুনি আপ ঠিকে আছে আপুনি কোৱাত মোৰো একমতে আছে এ কিন্তু আমি দেখিছো পাঠ্যপুথিৰ যিখিনি শিক্ষা হয় এইখিনিত টো আপোনাৰ চাৰ্টিফিকেটৰ কাৰণে বা প্ৰমাণ পত্ৰৰ কাৰণেহে আপোনাৰ শিক্ষাটো প্ৰদান কৰা হয়। তাতে কিছুমান মই দেখিছো আমাৰ শিক্ষা জগতৰ কথাটো কৈছো শিক্ষা জগতত এই কথাটো আজিলৈকে শিকোৱা হোৱা নাই মানুহক কেনে ধৰণৰ পইচা ইনকাম কৰিব লাগিব বা কেনে ধৰণৰ পইচা বনাব পাৰি বা কেনে ধৰণৰ আমি নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে কিমান আমি কাম কৰিব লাগিব সঠিক হিচাপে কাম কৰিব লাগিব তাৰ মানে প্লেন এণ্ড পলিচি যে নিয়ম কানুন বা যি আপুনি কোৱাৰ ধৰণে প্ৰশিক্ষণ সেই বস্তু টো পাঠ্যপুথিত আজিলৈকে আহ মই দেখিব পোৱা নাই গতিকে পঢ়াত পাঠ্যপুথিৰ ওপৰত আপুনি পঢ়িলে জ্ঞান হব সেইটো মই একেবাৰে নিশ্চিত ৰূপত মই জানো বা হবই বা হৈছেই কিন্তু আপুনি এজন এ ভাল দেহাৰ ভাল দেহাৰ বা ভাল ভাল মগজৰ ভাল অন্তৰৰ সেই এজন ব্যক্তি হবলৈও কাৰণেও সেইখিনি প্ৰয়োজনীয়তা আছে মানে আপুনি ভাল কাম এটা কৰিবলে গলে মানুহৰ ভাল মন বুদ্ধি হব লাগিব ভাল দেহা হ হব লাগিব এই ধৰণৰ কথাবিলাক যাহতে আমি নিজেই চবেই আমি যদ যদি প্ৰত্যয়েকেই এই কথাটো যদি স্বীকাৰ কৰে বা সেই কথাটো যদ দি মানি লব পাৰে তেতিয়াহলে নিশ্চিত ৰূপত আপুনি মই বা কোনোবাই এ পঢ়া শুনা কৰা পাছতো অৱহেলাৰ ভাবটো কিন্তু নাহিব নাহিব আৰু তেতিয়া হ'লে আপুনি বা মই এই জগতত এই-এই বেকাৰ শব্দটো সেই দিনাখনৰ পৰা নাইকিয়া হ'ব মানে, তেনেকে বুলি মই অনুভৱ হৈছে বাৰু।
হয়-হয়-হয় একদম ঠিক কথাই কৈছে আপুনি। এই বস্তুটো আচলতে মানুহৰ আগত এই সজাগতাটো বৃদ্ধি কৰিব লাগে আৰু সকলোকে উৎসাহ দিব লাগে, কোনোবাই কৰিব বিচাৰিলে আপুনি মই এনেকে প্ৰথম খোজ খোজটোতো তেনেকে হ'ব ন' অ' পাৰিবা তুমি বা এইখিনি আমি আমাৰ যিখিনি জ্ঞান আছে সেইখিনি দি আমি অকনমান দেখুৱাই দিব পাৰোঁ যদি আমি জানো যে এইটো কৰিব পাৰি সেইখিনি দেখুৱাই দিলে তেওঁলোকৰো লাভ হ'ব আৰু ভৱিষ্যত ভৱিষ্যতৰ প্ৰজন্মৰো বহুত খিনি
আগুৱাই যাব পাৰিব, অ' হয়-হয়-হয়।
ভাল লাগিলে আপোনাৰ লগত কথা পাতি অশেষ ধন্যবাদ আপুনি যিখিনি কথা ক'লে আৰু
অ' আপোনালৈ বহুত-বহুত ধন্যবাদ প্ৰত্যেক সময়তে বহুত খিনি কথা আপুনি মোক জনালে তাৰবাবেও আপোনালৈ বহুত। ধন্যবাদ থাকিল।
ঠিক আছে হ'ব ৰাখিছো।